হেল্ল'?
অ', মোৰ কোঠাটোত মই থকা কোঠাটোত হা' এটা ফট ফট ফটো আছে লাচিত বৰফুকনৰ ফটো, কিন্তু আমাৰ নৰ্মেলি লাচিত বৰফুকনৰ ফটো বজাৰত বহুত কিনিব পাৰি হা'।
হয়।
কিন্তু এই ফটোটো মোক দিছিলে দিদিপ দাচ চেতিয়া পাট তৰ বাইদেউ এজনীয়ে, তেখেতৰ ঘৰ শিৱসাগৰত, কিন্তু থাকে বৰ্তমান গুৱাহাটীত।
হয়।
তেখেতে কোৱা মতে এইটো নৰ্মেল ফটো নহয়, বজাৰত কিনা কিনিব পৰা ফটো নহয়। মানে লাচিত বৰফুকনৰ বংশৰ মানুহ এজনক তেখেতে লগ পাইছিলে, উম। মানে ত তো মানে মানে লাচিত বৰফুকনৰ আৰু বিশ ত্ৰিশ পুৰুষ মান হ'ব আৰু হা'। মানে বহুত বছৰ হ'লতো, বহুত আগৰ কথা ত' তেওঁ লাচিত বৰফুকনৰ বংশত আৰু মানে কি কৰিছে বাইদেৱে সেই মান নুহ জনক চাইছে, চাই চাই মানে ফটো আঁকিছে হা', আৰু এটা কল্পনা কৰি মানে লাচিত বৰফুকনৰ ফটো এটা আঁকিছে। ত' বাইদেউ কৈছে এই ফটোটো মানে এ, ফটোটো ধৰা জীৱন্ত লাচিতৰ ফটো বুলিয়েই ধৰা। কাৰণ তেখেত তৰ বংশৰ মানুহক চাই চাই মানে মই আঁকিছোঁ তো হ'। অ' আকৌ হয়তো মানে লাচিত বৰফুকনৰ লগত মুখৰ লগত মানে এই ফটোখনৰ মাজত হয়তো মিল থাকিবও পাৰে। মানে মিল থ নথকাটো অস্বীকাৰ কৰিব নোৱাৰি। যিহেতু বংশ তেখেতৰ বংশধৰৰ মুখখন চাই চাই আঁকিছো। তেনেকে কল তাৰপাছত তেখেতে বাইদেউ পাৰে মই বহুত মৰম কৰি দিছে আৰু ফটোখন হা'।
উম।
তাৰপিছত মই ফটোখন ধুনীয়াকৈ বান্ধিলোঁ হা'। একদম মানে গ্লাছ গ্লাছে দি বান্ধি কৰি কাঠৰ বাইণ্ডিঙত ধুনীয়াকৈ বান্ধি মই থৈ দিছোঁ এতিয়া ৰুমত মোৰ ৰুমত হা'। আৰু আৰু মই চাইছো এ সাধাৰণ তে লাচিত বৰফুকনৰ ফটোত মানে সেই থাকে। নাকটো মানে আমাৰ মানুহ নিচিনা, কিন্তু এইখন ফটত নাকটো অকণমান চেপেটা হৈ আছে হা'।
উম,
মানে আৰু মুখৰ আকাৰটো অকণমান বেলেগ বেলেগ হৈ আছে। তেনে ভাল আৰু মোৰ ৰুমত থৈ দিছোঁ।
উম, মানে সময়ত মানুহ বোৰ নাইকিয়া হৈ যায়, লগতে স্মৃতি বোৰো হেৰাই যায় ন?
হয়, হয়, হয়। মানে বাইদেৱে এইটো মানে মোক ভাল এটা উপহাৰ দিছিলে, এই পেইণ্টিংখন। বাইদেউজনীয়ে।
উম,
বাইদেউৰ স্কুল আছে মানে আৰ্টৰ স্কুল ছবি অঁকা শিকাই ল'ৰা ছোৱালীবিলাক হা। আৰ্টৰ স্কুল স্কুলো স্কুলো আছে গুৱাহাটীতে আছে। গুৱাহাটীতে শিকায় বাইদেৱে হুম। ভাল আৰ্টিষ্ট আৰু তেখেত, আৰু কিতাপো লিখে বাইদেউজনীয়ে। বুৰঞ্জী বিষয়ক কিতাপ লিখে, বহুত ভাল মানে।
ভাল লগা ৰা মানে লেখক এজনৰ নাম কওকচোন?
মোৰ ভাল লগা লেখক হৈছে, এজনী হৈছে মণীষা শৰ্মা। এজনী তছলিমা নাচৰিণ আ, এইবিলাকৰ কিতাপ মই ভাল লাগে আৰু।
উম। মানে এনে কোনোবা বহুত বেছি, আ সকলোৱে চিনি পোৱা ধৰণৰ।
অ।
তেনেকুৱা কোনো নাই নেকি? ৰীতা চৌধুৰী ইন্দ্ৰাণী ইন্দ্ৰাণী শৰ্মা হওক? অ'নাইবাতো আৰু, আৰু আছে ন এই কাঞ্চন বৰুৱা।
তেওঁলোকৰো ভাল লাগে। কিন্তু, মই তছলিমা নাচিনৰ কিতাপ একদমতকৈ বেছি ভাল লাগে।
অনুৰাধা শৰ্মাৰ পূজাৰী পঢ়িছেনে?
পঢ়িছো, পঢ়িছো। ইয়াত এখন অৰণ্য আছিল, সেইখনো পঢ়িছোঁ।
অ।
পঢ়িছোঁ। মোৰ মানে এই তছলিমা নাছ ৰিনৰ কিতাপবিলাক বেছি ভাল লাগে। তেখেতৰ, অ তেখেতটো ইণ্টাৰনেচনেল আন্তৰ্জাতিক মানে লেখিকা হা। তেখেতৰ ঘৰ হৈছিল আছিলে আগতে বাংলাদেশত হা। বাংলাদেশৰ মানে তেওঁ বাংলাদেশ এৰি পলাই বৰ্তমান ভাৰতত আছে চাগে? মাজত মাজতে এবাৰ ফান্সতো আছিল পলাই আছিল। মানে, ইমান তেওঁ স্পষ্টকৈ লেখে কিতাপবিলাক হাঁ। ত' তাৰপাছত কি হ'ল? মই কৈ আছোঁ কিয় পলাই ফুৰে হাঁ। মানে তেওঁ কিতাপবিলাক ইমান স্পষ্টকে লিখে, মানে? কাৰ কাকো মানে কিয়াৰ নকৰে। কাৰো মানে কোনে ভাল পাব, কোনে বেয়া পাব, সেইবিলাক নাচায়। যিটো সত্য সেইটোৱে লিখে। তাৰ ওপৰত কি হল, বাংলাদেশৰ মানুহখিনিয়ে তে তাইক মানে বাইদেউক মানে এটাক কৰিলে হা। এটাক কৰাৰ পিছত এনেকুৱা পৰিস্থিতি হ'ল, তেওঁ বাংলাদেশ এৰি গুচি যাব লগা হ'ল। উম, এতিয়া এ তিয়া মাজে মাজে কলিকতাত থাকে তেওঁ। আৰু ক'ৰবাত ক'ৰবাত ঘূৰি থাকে। মানে, ভাৰতত যদি থাকেও তথাপিও মানে ত' মানে বাইদেউজনী মানে সেই আৰু। মানে, কাৱ পাব্লিকে যাতে গম নাপায় তেনেকৈ থাকে আৰু হাঁ। ক'ত থাকে আৰু গম নাপায় আৰু। মানে আৰু তেওঁ যিবিলাক কিতাপ আছিল, চব কিতাপবিলাক বাংলাদেশত বেন কৰি দিছে, বন্ধ কৰি দিছে। মানে, কিতাপৰ দোকান সেইবিলাক কিতাপ পোৱা নাযায়। উম। মানে ইমান স্পষ্টভাৱে লিখে মানে বাইদেউজনে কিতাপবিলাক।
অসমত আছে? অসমত আছে নে ভাৰতত আছে?
ভাৰতত এ, ভাৰতৰ এই মামাৰ কলিকাতাত থকা বুলি শুনিছিলোঁ। হা। এ ক'ত থাকে মানে মানে কোনো নাজানে আৰু এইবিলাক মানে, ক'ব নোৱাৰে মানে বাংলাদেশৰ মানুহতো বহুত ভাৰতত আছেহিয়ে হা ভ্ৰমণলৈ আহে বা কিবা কাম কাজৰ বিচাৰি আহে হা যদি কেতিয়াবা গম পায় যে ভাৰতৰ অমুক জেগাত আছে যত মাৰি দিব পাৰে না মানুহজনীক হা সেইকাৰণে নকয় আৰু ক'ত থাকে
মানে তেওঁ কেনেকুৱা ধৰণৰ কথা লিখে
তেওঁ মানে বাস্তৱ মানে সিহঁতৰ দেশত মানে এই যে মানে হাই কাজিয়া হৈ থাকে যুদ্ধ হৈ থাকে হা মু মুছলমানে হিন্দু এটাক কৰে হা সেইবিলাক মানে ধুনীয়াকে স্পষ্টভাৱে লিখি দিয়ে তাৰ ফলত কি হয় একাংশ মানুহৰ কিছুমান অসুবিধা আহিল হুম মানে সেইকাৰণেটো বাধ্য হৈ দেশ এ এৰিব লগা হয় আজি বহুত বছৰ ধৰি মানে তেওঁ মানে বাংলাদেশত যাব পৰা নাই আৰু পেছাতটো সেই এম বি বি এছ চাগে ডা ডক্তৰনী আছিল চাগে অ পেছাত মই পঢ়িছোঁ তেখেতৰ লজ্জা বলা এখন কিতাপ আছিল সেই কিতাপখন মই পঢ়িছিলোঁ লজ্জা কিতাপখন উম আ ভাল হৈছে কিতাপখন বহুত মানে স্পষ্টভাৱে লিখিছে বস্তুবিলাক
মই বাৰু আজিলৈকে তেনেকুৱা কিতাপ পঢ়া নাই
তুমি চাবাচো
কিছুমান মানুহৰ লেখক লেখনিত ইমান ডুব যায় ন তেওঁ যে নিজৰ কথা নাভাবেও ইমান লিখ লিখাৰ কথাই ভাবিছে অকল
লজ্জা কিতাপখন অৰিজিনেল ব'ক বঙালী কিতাপ কিন্তু সেইখন মানে অসমীয়াত অনুবাদ হৈছে বিনা লাইব্ৰেৰীয়ে অনুবাদ কৰিছে নেকি হা বিনা লাইব্ৰেৰীত গ'লে পাবা কিতাপখন লজ্জা কিতাপখন পঢ়ি চাবা ভাল বহুত
লজ্জা
লজ্জা লজ্জা
নাম অ অ লেখকজনৰ নামটো কি
টচলিমান আছে
কচলিমা
টছলিমা টছলিমা
পছলিমা
টছলিমা নহয় টছলিমা টি এ এছ টছলিমা টছলিমা হয় হয় টছলিমা
আচ্ছা আচ্ছা
আ মানে একদম স্পষ্টভাৱে লিখিছে বস্তুবিলাক তাৰপিছত তাৰপিছত আৰু মোৰ মণিষা শৰ্মাৰ আ কিতাপ ভাল লাগে মণিষা শৰ্মাৰ কিতাপ বিলাক আ মানে বহুত মানে গভীৰ মানে জ্ঞান পোৱা যায় আৰু গভীৰ বস্তু কিছুমান পোৱা যায়
অ
আ এখন তেখেতে লিখিছিলে নিষিদ্ধ দুৱাৰ বুলি এখন কিতাপ লিখিছিলে মণিষা শৰ্মাই হাঁ নিষিদ্ধ দুৱাৰত মানে মানে এনেকুৱা আ মানে নামে নিষিদ্ধ দুৱাৰ দিছ এই কিতাপখন অহা, কাৰণ মানে কি সেইখন দুৱাৰেদি যদি যদি যোৱা মানে এটা বেনে বেলেগ এখন পৃথিৱী দেখা পাবা হা হুম। সেইকাৰণে নাম দিছে নিষিদ্ধ দুৱাৰ মানে তেওঁ মানে বেলেগ এখন পৃথিৱীত মানে এনেকুৱা মানে ভিতৰত গৈছিল মানে তাতে একদম মানে লজ্জাজনক কথা কিছুমান মানে হা সেইবিলাক মানে আমাৰ মানে সন্মানীয় মানে ৰাজহুৱা স্থানত সেইবিলাক কথা আলোচনাও কৰিব নোৱাৰি হা। কিন্তু সেই ইমান জঘন্য কাম মানে কি আমাৰ আ মানে সন্মানীয় ব্যক্তিসকলে কৰে হা মানে ৰাতি হ'লে সেই জঘন্য কাম কৰে দিনত আহি হ'লে তেওঁ হৈছে আমাৰ সমাজৰ বিশিষ্ট মানে ব্যক্তি হা। হা বা আমাৰ সমাজৰ মুখিয়াল হা। মানে এই যিটো কয় ফু আ মুখা পিন্ধা ভদ্ৰলোক বুলি কয় যে। হা সেইটো মানে তেওঁ দিনত মানে আমাৰ গোটেই সমাজখন চলাই ৰাতি হ'লে তেওঁ নিজে বেয়া কাম কৰে হা। মানে তেনেকুৱা মানে সেইকাৰণে তেওঁ সেইকাৰণ নিষিদ্ধ দুৱাৰ লিখিছিলে মানে মানে মুখা পিন্ধা ভদ্ৰলোকৰ ভিতৰৰ কথা আৰু হা সেইখন কিতাপ মই পঢ়িছোঁ সেইখিনি কিতাপো বহুত ভাল হৈছে কিতাপখন।
চালে বাৰু কিতাপবিলাক, কিতাপ পঢ়ি এনেও ভাল লাগে। মানে লেখকজনৰ নিজৰ দৃষ্টিভংগী গম পোৱা যায় ন?
অ অ, যোনে কিতাপ পঢ়ে আৰু মানে সি কিতাপ এৰিব নোৱাৰে সেই মানুহজনে।
উম।
মই সৰু থাকোতে আৰু এখন কিতাপ পঢ়িছিলোঁ এটম বমৰ কাহিনী বুলি উম।
অ।
মুকুন্দ মাধৱ শৰ্মাই লিখিছিলে কিতাপখন। মা সেইখন কিতাপো ধুনীয়া মানে এটম বমটো কোনে বনালে, কেনেকে বনালে হা? আ মানে কেনেকে কোন বিজ্ঞানে কি মানে সু ত্ৰ আৱিষ্কাৰ কৰে, কোনে কি কৰিলে সেইখন ধুনীয়াকে আছিল কিতাপখনত। হা সেইখন কিতাপ ম মোৰ বহুত ভাল লাগিছিলে, এটম বোমৰ কাহিনী।
আৰু সেই কিতাপখন পঢ়িয়ে মানে মই স্কুলতে চিন্তা কৰিছিলোঁ যেতিয়া মই কলেজ পাম হা কলে- কলেজ পালে মই ছাইন্সত নাম লগাম হা। মানে সেইখন কিতাপ পঢ়ি মোৰ ইমান ভাল লাগিছিলে হা সেইখন কিতাপ পঢ়িয়ে মই ক্লাছ এইটতে ডিচাইড কৰিছিলোঁ। মানে সিদ্ধান্ত লৈছিলোঁ মই কলেজ পালে মানে সেই ছাইন্স পঢ়িম, আৰ্টচ নপঢ়োঁ আৰু। উম, মা কিতাপখন ইমান ভাল লাগিছিল এতিয়াও আছে মোৰ কিতাপখন। সেই কিতাপখন।
কিতাপবিলাকৰ মানে মহে বেলেগ যোনে কিতাপ ভাল পায় মানে সি সেই মানুহবিলাক কি ক'ম আৰু কিতাপৰ মাজতে মানে হেৰাই যাব পাৰে।
অ এই হোমেন বৰগোহাঞিয়ে লিখিছিলে এই ক্ষেত্ৰত, কিতাপ পঢ়াৰ আনন্দ বুলি এখন কি কিতাপ লিখিছিলে তে সেই কিতাপখনত মানে মানে ধুনীয়াকে আছিলে আৰু কিতাপ পঢ়াৰ আনন্দ।
মই পিছে বেছি আ কোন কি কয়, বেছি মানে ওজন থকা বেছি হেৰি থকা কিতাপবিলাক ইমান পঢ়া নাই কিন্তু মানে মই যোনবিলাক কিতাপ পঢ়ো সেইখিনি নৰ্মেল আমাৰ জেনেৰেচনৰ কাৰণে আৰু।
অ'।
আমাৰ জেনেৰেচনৰ যোনবিলাক কিতাপ সেইখিনি।
এতিয়া মানে বেছি জ্ঞান থকা কিতাপ পঢ়িলে বুজিও নাপাবা। সেইটো সম-সময় লৈ কথা, যেতিয়া অকণমান আৰু দুই চাৰি বছৰ যাব তে তেতিয়া সেইবিলাক পঢ়িলে মানে বুজি পাবা, এতিয়া মূৰত নধৰিব এইবিলাক বস্তু।
ঠিকে আছে দিয়ক, ভাল লাগিল কথা পাতি।
মানে লাহে লাহে পঢ়ি থাকিবা তেতিয়া মানে বুজি পাবা। বস্তুবিলাক।
ঠিকে আছে দিয়ক।
উ, এতিয়া কি কৰিবা তুমি?
এতিয়া জানো কি কৰোঁ, এনে বহি আছোঁ।
অ' অ'কে অ'কে, ঠিক আছে, ঠিক আছে, সময় পালে মই তোমাক পিছত আৰু ফোন কৰিম বাৰু। এতিয়ালৈ ৰাখোঁ তেনেহ'লে, হ'ব।